অ শুনিছ
শুনি ছানে
উম মই
কি কৰি আছা
অঁ আছোঁ ৰ'বা এনেই আছিলোঁ অলপ তুমি
অ আচ্ছা ময়ো এনেই আছো ৰবা এনেই ভাবিলো মানে আজি
আহঁ অ অ
আজি ভাবিলো যে প্ৰদূষণৰ বিষয়ে আমি আলোচনা
উম ঠিকেই ঠিকেই বহুত ভাল তুমি বিষয় এতাৰ কথা কলা। পাতিব পাৰি এইটো বিষয়।
হয় হয় হয় মানে বৰ্তমান যুগত তুমি গমেই পাইছা প্ৰদূৰণতটো কিমান ডাঙৰ এটা সমস্যা প্ৰদূৰ্ষণৰ কাৰণে
মানে উম হয় হয়, বহুত মানুহ পশু পক্ষী উদ্ভিদ সমগ্ৰ বিশ্ব মানে পৰিৱেশ মানে ক্ষতিগ্ৰস্ত হৈছে প্ৰদূষণৰ ফলতে।
হয় হয় তুমি ঠিকেই কৈছা। আচ্ছা প্ৰথমে তুমি কোৱাচোন মানে প্ৰদূষণ বুলিলে আমি কি বুজো? অলপ প্ৰদূ্ষণৰ ওপৰত মানে কোৱাচোন তুমি?
প্ৰদূৰষণ বুলি ক'লে মানে যেতিয়া বায়ু, পানী, মাটি বা শব্দ স্বাভাৱিক গুণটো নষ্ট হয় আৰু মানে জীৱ জগত বাবে ই মানে ক্ষতিকাৰক হৈ পৰে তেতিয়াই তাক মানে সাধাৰণ অৰ্থত প্ৰদূৰষণ বুলি কোৱা হয়। এতিয়া যদি মই তোমাক সোধো যে প প্ৰদূষণৰ মানে এতিয়াত বিভিন্ন ধৰণৰ হ'ব পাৰে আনে তুমি কেইটামান ক'ব পাৰিবা নেকি? কেনেকুৱা কি প্ৰদূ্ষণ হয়?
হয় হয় নিশ্চয়, আচলতে প্ৰদূৰ্ষণ অ ই যান বাহনৰ পৰা যে ধোৱা ওলাই কল কল কাখাই কল কাৰখানা বিলাকত যিবোৰ গেছ ওলাই আনকি কল কাৰখানা বোৰত বোৰৰ পৰাও কেতিয়াবা বহুত বেয়া বেয়া ধোৱা ওলাই বন জুইৰি কয়লা পেট্ৰল এইবোৰ ডিজেল জ্বলালেও বায়ু প্ৰদূষিত হয়। গতিকে এনেকে বায়ু বায়ু প্ৰদূৰণতটো বাঢ়ি গৈছে। আৰু দিনে দিনে যিবোৰ যান বাহন বৰ্তমান মানে বাঢ়ি গৈছে ধৰা, আমাৰতো মহানগৰীত গুৱাহাটী মহানগৰীত কবই নালাগে তোমাৰ বায়ু প্ৰদূৰণ সকলোতকৈ বেছি। ক'ব গ'লে ভাৰতৰ ভিতৰত মাজতে হৈ গৈছে। গতিকে অহ, যি বায়ু প্ৰদূষণ ইয়াতে গাড়ী- -মটৰ ইমানেই বেছি যে, তাৰ পৰা অলপ কাৰ্বন- মনক্সাইডে গোটেই আহ, ' পৰিৱেশ প্ৰদূষনো কৰি পেলাই নহয় জানো?
একেবাৰে ঠিক। কথা কৈছা।
ফলত মানুহৰ কি কি সমস্যা হয় তুমি গম পোৱা নে?
হয়, ইয়াৰ ফলত মানে মানুহৰটো বিভিন্ন সমস্যা হয়েই প্ৰধানতঃ তোমাৰ এই বায়ু প্ৰদূষণ যিটো তুমি ক'লা বা, প্ৰদূষণৰ ফলত মানে শ্বাস- প্ৰশ্বাসজনিত ৰোগ হয় যেনে, আৰু হাঁপানী আঃ এভাব, পানীৰ ৰোগ হয়। বিভিন্ন ধৰণৰ ৰোগ মানে আৰু, হৃদযন্তৰো ৰোগ বৃদ্ধি পায় মানে বিশেষ, কৈ আৰু এই বৃ, বৃদ্ধ লোকসকলৰোতো হৃদযন্ত্ৰ ৰোগটো থাকে। গতিকে তেওঁলোক, লোকৰ মানে বহুখিনি অসু- অসুবিধা হয় আৰু।
হয় -হয় ঠিকেই কৈছা, মানে বায়ুতোই ইমানেই প্ৰদূৰণ যে, উশাহ লওঁতে মানুহৰ আজিকালি বেমাৰেই হোৱা হৈছে।
তাকেটো আজিকালি মানে উম, ' তাকেটো বতাহ মানে বায়ু আমি, যিটো মানে দৈনন্দিন এক ছেকেণ্ড নহ'লে জীয়াই থাকিব নোৱাৰোঁ অক্সিজেন সেই মানে অক্সি, চিজেন টো মানে আজিকালি মানে, বিশুদ্ধ অক্সিজেন নোপোৱা হৈছোঁ বাকী একো, বস্তুটো বি - নাপ, অয়ে, বিশুদ্ধ তোমাৰ খাদ্যৰ পৰাই কোৱা বা পানীয়ে কোৱা কিন্তু মানে এতিয়া, বতাহ বা যি, ত 'আমি বায়ুতো আমি বহুত ধৰণৰ পোৱা হৈছো।
হয় -হয় তুমি ঠিকেই কৈছা। আচলতে অকল বায়ু প্ৰদূ, বায়ু -বায়ুয়ে নহয় আজিকালি পানীও পানী প্ৰদূষনু বাঢ়িছে। পানীটো মানে উ, পানীৰতো ইমান প্ৰ- মানে, অসুবিধা হৈছে যে, পানীও দূষিত হৈছে। তুমি চাবাচোন আজিকালি তোমাৰ অ, এই যে নদীৰ, নলা -নৰ্দমাত মানুহে কাপোৰ ধোৱে, -বা ধৰা যিমান খিনি, খিনি ধৰা ঘৰৰো, বাথৰুমৰ বা, শৌচাগাৰ যিমান খিনি পানী আছে ম, মানে নলা - নৰ্দমাৰে সেইবোৰ নদীতে যায়। গতিকে তাৰ ফলত যিবোৰ নদীৰ, পানী নষ্ট হৈছে, গতিকে নৈৰ পানীৰ, প্ৰদূষণটো সকলোকৈ বেছি হৈছে
ঠিক কৈছে এই পানীৰ প্ৰদূষণৰ ফলতে আকৌ পানী মানে জ্বলা হয় বা পুখুৰী নদীত থকা মাছ কাছ নে তেওঁলোকৰ সেই মানে এ জীৱ প্ৰাণীবিলাকৰো মানে বহুখিনি অসুবিধা হৈছে সিঁহতে মৃত্যুমুখত পৰে মানে পৰে তেওঁলোক। বিশেষকৈ মানে কল-কাৰখানাৰ কল-কাৰখানাৰ যে মানে যিবোৰ মানে এইবোৰ ৰাসায়নিক দ্ৰব্য, পদাৰ্থ সেইবিলাক মানে নদীত পেলোৱাৰ ফলত বহুত মানে পানী টো একেবাৰে দূষিত হৈ যায়।
হয় হয় ঠিকেই কৈছা। আৰু কি কয় তোমাৰ অকল অ মানে উ জীৱ-জন্তু তাৰে পানীত থকা মাছ, কাছবোৰৰটো অসুবিধা হৈছেই, লগতে মানুহৰটো ডায়েৰিয়া টাইফইড, কলেৰা, জণ্ডিচ এইবোৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব ধৰিছে। এতিয়া আগত বেমাৰ নাছিল বেছি, এতিয়া মানুহৰ ডায়েৰিয়া, টাইফইড এইবোৰ কলেৰাবোৰ বহুত বেছি বাঢ়ি গৈছে। যিবোৰৰ কাৰণে বহুত মানুহ মৃ ত্যু মুুখতো পৰে দিয়াচোন, কিন্তু বৰ্তমান যুগৰ মানে আধুনিকতাৰ মানে যিটো আৰু বিজ্ঞানে যিখিনি সফল তা অৰ্জন কৰিছে। তাৰ কাৰণেহে আমি ক'ব গ'লে মানুহখিনি বাচি আছো নহ'লেতো পানীৰটো পানী প্ৰদূষণৰ ফলতে বহুত লোক মানে আজি মৃত্যুমুখত পৰিলে হয়।
হয় হয় ঠিক কৈছা কিন্তু মানে বৰ্তমানেও মই মানে মন কৰিছোঁ গাঁও গাঁও অঞ্চলত মানে এতিয়াও তেওঁলোকে মানে দমকল বা কুঁৱাৰ পৰা মানে পৰি ষ্কাৰ নকৰাকৈ বা ফিলটাৰ নক কৰাকৈ মানে খাই যাৰ ফলত তেওঁলোকৰ মানে বৰ্তমান এই ঘপক কৈ নহয় কিন্তু পিছলৈ লাহে লাহে তেওঁলোকৰ মানে সেই ৰোগ ব্যাধি সেইবিলাক মানে হৈ থাকে, সেই পানীৰ ফলতেই কিন্তু তেওঁলোকে সেই
উম উম হয় হয় ঠিকেই কৈছা আৰু পানীৰ লগতে মা- টিও প্ৰদূষণ হৈছে আজিকালি তুমিতো গম পোৱাই চাগে? মা- তি প্ৰদূষণৰ ওপৰত কেনেকুৱা হৈছে
উম হয় মানে কৃষি ক্ষেত্ৰত এতিয়া অত্যাধিক মানে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে তাৰোপৰি প্লাষ্টিক আৱৰ্জনা আৰু শিল্প বৰ্জৰ মানে যিবিলাক মানে লে- তেৰা সেইবোৰ মানে মাটিতে যিহেতু পেলোৱা হয় তেতিয়া মাত উৰ্বৰা শক্তিটো একেবাৰে মানে হ্ৰাস কৰি পেলাই আৰু তাৰ ফলত খে- তি বাতিও মানে ভাল নোহোৱা হয়।
উম উম উম ঠিকে কৈছা। আচলতে কি হয় জানে বিশেষকৈ মাটি প্ৰদূষণ হৈছে আমাৰ মানুহবোৰৰ প্লাষ্টিক ব্যৱহাৰ কৰা কাৰণে প্লাষ্টিবোৰ কেতিয়াও পচি নাযায় ফলত মাটিৰ মাটিৰ মাজত এইবোৰ বহুত বছৰ ধৰি ধৰি মাটিৰ তলতে পৰি থাকে আৰু তাৰ ফলত মাটি প্ৰদূষণ হয়। এতিয়া যদি মাটি প্ৰদূষন হয় গছ গছনি নতুন গছ গছনি মানে গঢ় লব কেনেকৈ গজিব কেনেকৈ গতিকে সেইটো কাৰণে আমাৰ প্ৰদূষণত বহুত অসুবিধা হৈছে কাৰণ যিখিনি গেছ যিমান বেয়া বায়ু প্ৰদূ- ষন হৈ আছে যদি আমাৰ গছ গছনি ৰোৱাটো বেছি হৈ যায় নহয় তেতিয়া এই মাটিৰ প্ৰদূষণ বায়ু পানী সকলো প্ৰদূষণে কমিব
উম ঠিক কথা কৈছা ঠিক কথা কৈছা হয় সেইটোৱে গতিকে আমি মানে এইবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অ হয় হয় হয় শব্দ প্ৰদূষণ মানে ক'ব গ'লে এতিয়া যান বাহনৰ হৰ্ণ স্পীকাৰ বা কল কাৰা- খানাৰ যিবোৰ যন্ত্ৰ পাতি থাকে সেই যন্ত্ৰ পাতিবোৰৰ পৰা মানে আৰু অ শব্দটো ওলাই লগতে আকৌ আটচবাজিৰ শব্দ বহুত যিহেতু শব্দ হয় সেই তাৰ বাবদ মানে এইবোৰ শব্দ প্ৰদূষণ মানে সৃ- ষ্টি হয় যাৰ ফলত মানুহৰ মানে বহুতো ক্ষতি হয়
উম উম ঠিকে কৈছা আচলতে শব্দ প্ৰদূষণৰ কাৰণে মানুহৰ মূৰৰ বিষ, অনিদ্ৰা, মানসিক চাপ, উচ্চ ৰক্তচাপ, শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে। কাৰণ যিমানে আমি যেতিয়া ধৰি লোৱা বিহু বিহু উৎসৱতে যে বিহু অনুষ্ঠান এখন চাব যাওঁ বা ধৰি লোৱা আমি কোনোবা বিয়া সবাহত যদি ইয়াতে বহুত শব্দ প্ৰদূষণ মান বহুত বহুত জোৰ জোৰকৈ শব্দবোৰ বাজে, গান বাজে, তেতিয়াই আমি গম পাওঁ তাতে আমাৰ মো মূৰৰ বিষ হয় টোপনি নাহে, আমাৰ আ টেনচন বাঢ়ে। মানে অম অম কি কৰোঁ আমি বুজি নাপ পাওঁ, গতিকে তেনেকুৱা আৰু বহুত ত' বহুত মানুহৰ, যিবোৰ মানুহৰ উচ্চ ৰক্তচাবৰ তাত মানে অসুবিধা আছে, বেমাৰ আছে, তেওঁলোকৰ কাৰণেটো আৰু আৰু মানে অ, মানে বিপদৰ কথা এইটো। হয় হয় বহুত ভয়ংকৰ কথা
লগতে বেছি বেছি শব্দৰ বেছ শব্দ প্ৰদূষণ হ'লেতো আমি শুনা শক্তি হ্ৰাস কৰি পেলাওঁ।
অ, কাণ কলা হৈ যায় যে। এনেকুৱা ধৰণৰ মই মানে ঘটনা পাইছোঁ যে অ দেৱালীৰ সময়ত যিবোৰ মানে বোমা ফটকা ফুটাই সেই ফটকাৰ ফলত মানে মোৰ দুজ দুজনমান লগৰ মানে কাণৰ মানে পৰ্দা মানে একেবাৰে ফাটি গৈছিলে। ওচৰতে ফাটিলে বোমাটো। গতিকে এনেকুৱা ধৰণৰ মানে শব্দ প্ৰদূষণৰ ফলত বহুত মানে মানুহৰ মানে ক্ষতি হৈ পৰি আছে
তাকে তাকে, ঠিকে কৈছা। আৰু কি জানানে, আচলতে প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ মাজত সম্পৰ্ক আছে বহুত ডাঙৰ। কাৰণ কেনেকুৱানে বায়ুমণ্ডলত যে যেতিয়া কাৰ্বন ডাই অক্সাইড, মিথেন আদি গ্ৰীণ হাউচ গেছ বিচ বৃদ্ধি পায় তেতিয়া বিশ্ব উষ্নায়ন হয়। আৰু বিশ্ব উষ্নায়নৰ ফলতটো কি কি সমস্যা দেখা যায় তুমি গম পোৱা চাগে।
উম উম, হয় হয়। ঠিকে মানেএ যেনেকোৱাত তোমাৰ হিম্বা গলি যায় নহয় নে। আহ তাৰপাছত সাগৰৰ আহ সাগ সাগৰৰ পানীৰ স্তৰো বৃদ্ধি পায়। আৰু অতিবৃষ্টি বানপানী আৰু। মানে খৰাঙৰ দৰে দুৰ্যোগ দুৰ্যোগ বৃদ্ধি পায়।
উম বহুত। খিনিয়ে কাৰণ যেতিয়াই ইমান বায়ু মণ্ডলত এইবোৰ গেছ বাঢ়ি যাব। এতিয়া আমাৰ বাহিৰটো কি হ'ব? আমি যিখিনি অজন স্তৰ বৰ্তমান অজন স্তৰে আমাৰ আচলতে বায়ুমণ্ডলক সূৰ্যৰ পৰা অহা বহুতো বেয়া ৰশ্মিৰ পৰা আমাক বস কিন্তু বৰ্তমান সময়ত খবৰ পাইছো যে বায়ু প্ৰদূষণ বা প্ৰদূষণবোৰৰ কাৰণে আমাৰ অজন স্তৰত সৰু সৰু কিছু কিছুমান খুটাৰ সৃষ্টি হৈছে। আৰু যদি কেনেবাকে অজন স্তৰটো মানে অ মানে বেয়া হৈ যায়। এতিয়াতো মানুহ জীয়াই থাকিবই নোৱাৰিব।
ঠিক কৈছা একেবাৰে ঠিক কথা কৈছা আৰু এতিয়া যদি এ মই তোমাক সোধোঁ যে আমি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে মানে আমি কেনেকুৱা ধৰণৰ কি? কি পদক্ষেপ ল'ব পাৰোঁ তাৰ বিষয়ে অকণমান
উম হম উম হয় হয় নিশ্চয়। আচলতে প্ৰথমে আমি আমি পৰিৱেশ সচেতন হ'ব লাগিব। লাগিব খাব লাগিব। আৰু লগতে আনকো সচেতন কৰিব লাগিব যে গছ গছনি ৰোপন কৰিলে কি কি উপকাৰ হয়। কিয় আমি গছ গছনি ৰুব লাগে। তেনেকে গছ গছনি ৰুই বেলেগ সচেতন কৰি আমি প্ৰথমতে পৰিৱেশ টো ঠিক কৰিব লাগিব। আচলতে উ বা গছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড ৰোষণ কৰি অক্সিজেন প্ৰদান কৰে আৰু সেইটো হৈছে আটাইত আমাক অক্সিজেন বা মানে গছ গছ আকৈ আটাইতকৈ ডাঙৰ এটা তাৰ মানে কাৰণ কাৰণ যেতিয়া আমাৰ গছে উ অক্সিজেন দিব তেতিয়া অটমেটিকেলি তাৰ মানে কি হব যে অ তোমাৰ কাৰ্বন ডাই অক্সাইড টো কমি যাব তেতিয়া অ নিশ্চয় হয় বহুতো তোমাৰ সমস্া মানে বায়ু প্ৰদূষণ কমিব দিয়াচোন
হয় হয়
আৰু তুমি কি ভাবা
ঠিকেই তোমাৰ কথাখিনিৰ লগতো মই একমত হয় আৰু তাৰ পৰিমাণে যদি আমি প্ৰদূষণটো মন্যন নিয়নতন কৰিব লাগে আমি মানে অধিকাৰত হয় বৃক্ষৰোপণ কাৰ্যসূচী আমি হাত হাতত ল'ব লাগিব আৰু এইবোৰ যিবোৰ মানে বনাঞ্চলবোৰ ধ্বংস কৰি আছে কাটতিটো শিলং কৰিছে সেইবোৰ কৰিব নহ'ব সচেতন হব লাগিব আমি জনসাধাৰণ
হয় হয় তুমি ঠিকেই কৈছা লগতে চৰকাৰৰো চৰকাৰো ইয়াতে গুৰুত্বপূৰ্ণ ভূমিকা আছে চৰকাৰে কঠোৰ কঠোৰ পৰিৱেশ আইন প্ৰয়োগ কৰি কেনে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগিব যাতে কল কাৰখানা সমূহেও নিজৰ নিজৰ মানে সীমাতো গম পায় কেনে কৰিব লাগে লগতে বিদালয় বিদ্য়ালয় সমূহতো আমি বৃক্ষ ৰোপন এইবোৰ কাৰ্যসূচী ৰাখি কিনে ছাত্ৰ ছাত্ৰী সকলক বা অনাগত ভৱিষ্যতক আমি মানে কব লাগিব যে পৰিৱেশ টো কিয় তাৰ মানে ইমান অ মানে আৱশ্য়ক আমাৰ কাৰণে হয় হয়
তোমাৰ লগত কথা পাতি যি ভালেই লাগিল মোৰ আহ গোটেইখিনি বিষয়ে বহুখিনি কথা জানিলো শিক
হয় হয় হয় হয় মোৰো ভাল লাগে। আজি বহুতখিনি কথাই আমি গম, জানিব পাৰিলো। পৰিৱেশৰ ওপৰত গতিকে আশা কৰো আগ গলৈকে আমি কথা পাতিম আজি সামৰিছো আৰু ইয়াতে। অ', অ ঠিক আছে, ঠিক আছে, অ।